কি কৰি আছা?
বহি আছো। তুমি কি কৰিছা?
ময়ো বহি আছোঁ খাই চাই
ভাত খালো। তুমি কি খাইছা?
মই খাইছো না খাম। চাহ বনাইছো।
উম।
ভাত বনাইছা তুমি
অ, ভাত বনাইছো।
আৰু কি?
কণী বনাইছো দালি আলু ভাজি
অ'
মানে মই দূৰত যাম যে।
কত যাবা
এই পদুমণি জামতলা বুলি কয় তাতে যাম। কদুমণি বজাৰৰ ওচৰত। কিবা এটা কাম আছে। স কামত যাই আছে ৰেডি হৈ আছে তোমাৰ জোৱাই ক'ত
কামত গৈছি
অ ' কি খাই গৈছে
চা
উ,
বনাইছো চাহ খাইছ ছোৱালী
ছোৱালী খেলি আছে তোমাৰ লৰা ক'ত
মোৰ লৰাও খেলি আছে চাইকেল চাইকেল। চালাই আছা তাৰ বণ্টি তাৰ বণ্টিৰ লগত
ঠিক আছে মইতেয়া কদুমিৰ পৰা আকৌ ঘৰত আহি আকৌ ড্তৰৰ ওচৰত যাব লাগে
অ দৌৰে ঘৰত যাব না
নাযাও ৰাস্তাৰ পৰা আহি যাম।
ইমান দূৰ যাবা ঘৰতকৈ ইমান যাবা।
নাযাও আকৌ আহি কেনেে বোৱাৰীক লৈ ড্টৰৰ ওচৰত যাব লাগিব।
অ'
সুধাচোন কিয় মতিছে
এ গৰম লাগি আছে আজিও ৰ'দটো দি আছে
অ' সেইকাৰণতেো কৈ আছো গৰম গ'লে অলপ। জৰা পানী চানি খাই।
এতিয়া এ আহিলে কি হ'ব এতিয়া। তোমাৰ আকৌ বোৱাৰীক লৈ দূৰত যাব লাগিব নহ'লেতো ক'ব বোৱাৰীক।
লৈ যোৱা নাই বুলি।
অ'
হ ছোৱালী যোৱা কথা আছিল ছোৱালি প লৈ যাবনা
অ' ছোৱালীক লৈ যাব লাগিব অকলে যাব নোৱাৰিম নহয় ইমান দূৰত আকৌ অকলে গলে সে ক'ব কিয় অকলে গ'লা ছোৱালীক লৈ যোৱা। যাম দহটা বজাত যাব লাগিব আকৌ তাৰ পৰা এঘাৰটা বাজিব।
সিহতৰ কামতটো পিছবেলা বিনা পানী কেতিয়া জানো বহে পিছবেলা কেইট বয়ে
কিন্ত আগবেলা দহটাত তিনিটাত,
অ' তেনেহ'লে বা পিছবেলা গলি হল।
অ' আগবেলা দহটাত দেও পিছবেলা তিনিটাত।
পিছবেলা গলি হব। আগবেলা নাযাওঁ নহ'লে মোৰ কামটো নহ'ব।
উ
সিহঁতো গ'লেতো ভালেই হ'লতে এতিয়া মোৰো যাব লাগে লগত ভাল নালাগে।
সিহতে এহজ কি লৈ যাবা
এইটোৱেইটো হিতে নিজে-নিজে যাব লাগে আৰু। এতিয়া মোক মাতি আছে যাব লাগে।
মন নাযায় যাবলে নহলে মই গৈ সেইটোয়তো গ'লে সন্ধিয়া সময়ত আহিলোহেতেন এতিয়া ঘৰতে নাযাওঁ ঘৰতে দেৰি হৈ যাব।
উম, ইমান ৰদ দিচে নহয় গাটো বেয়া লাগিল।
ত এতিয়া ভাত চাত খাইছে। সিহতক টিফিনটো বনাই দিলো টিফিন লৈ যাব। কামততিয়া টিফিনটো ৰেডি কৰি দি। পিছত লাহে-লাহে মোৰ কাম কেইটা কৰি পিছত যাব লাগিব। মোৰ মনেই নাযায় য গৰমতো ওলাব কাৰণে ঘৰৰ পৰা। এতিয়া লগলে লেও নহয় তাতে কাম আছে জৰুৰী সেইটো কৰিব লাগে। আকৌ ডক্টৰৰ ওচৰত যাব লাগে সেইটোও জৰুৰী কাম সেইটোও কৰিব লাগে।
অ',
সিহঁততো অকলে গলেতো ইমান কষ্টই নহয়। দে কি কৰিম কষ্টটো কৰিবই লাগিব।
উম, ৰামধিন তুপুৰী কৰাৰা শুকণ মাছ জানো বাজিব নোৱাৰোঁ
শুকান মাছত খাই ভাল লাগে। এতিয়া বাচ্ছাত বনাই দিলো টিফিন বনাই দিছো এতিয়া যাব।
মেৰী মাকটো যে কি কৰে। এনেকে বুজি আমাৰ মাক গেইটা কৰিলেহেঁতেন।
ইমান দেখা উম, বড় লোক মানুহ,
উম-উম, যোন লাগে সিহত মিনিষ্টাৰ নেকি?
ইমান বড় লোক মানুহ মোৰ নিচিনা ঘৰতেই পৰিছে।
উম, ৰাতিপুৱা গৈচিল গৈ কেনে, কৈ আছে কয় ই কলপান দি মোক নুধুবা নুধুবা নহ'লে। দাঁত ল লেতেৰা হৈ যাব ক'লা হৈ যাব। অ' ভাবিছো ইচ মোৰ ছোৱালী দেউতাক কৈছো যে এনেকে-এনেকে কথা কৈ আছে, কি দাত কেইটা ওলাই থা সেই অফালে,
উম,
লাই থাকে আগফালে আকৌ হেৰি কৰিব লাগে এই ফিল্টাৰৰ পানী লাগে।
উম,
লেভেল-লেভেল মাৰিব বহুত তুমি হেৰি কৰি আছা নহয়। মিনিষ্টাৰ ছোৱালী আনিছা তোমালোকে মিনিষ্টাৰ, ঘৰত ঘুৰিব কাৰনে চেযাৰ লৈ জেগাই নাই আকৌ মিনি লিডাৰি দেখাই,
চবকেইটা কাজে এইবিলাক কৰি থাকে।
মই এইটো ভাবো বুজেছোৱা। তোমাৰ মাকটো আহিলে সি মাথাটো তলফালে দি কথা পাত তে সকলোৰ লগত। আৰু সি যোন বুকু আগুৱাই যায় চীনাটো আগবাঢ়ি যায়। কথা পাতিব লে। এনেকে লেবেল মাৰিব নালাগে।
যিমান দেখা।
উম। এইটোৱে ভাল সিহঁতৰ কাৰণে এইটো ভাল হ'ব।
অ'।
আমাৰ বাবে ভাল নহ'ব। আমাৰ মাক দেউতাকে কিবা ক'লে সেইটো
অ'।
সেইটো লৈ গাই-গাই ফুৰিব যে এইটো কৰিছে সেইটো কৰিছে। মানুহক ক'ব।
কিবা এটা কৈ থাকে, কৈ থাকে- কৈ থাকে, এনিটাইম কৈ থাকে। ই ইত ন ইটা সিটা সিতা ইতা।
উম্, এইবিলাক এইটো হৈছে, সেইটো লেট্ৰিন ইমান দূৰত হে। লেট্ৰিনত এইটো নাই সেইটো নাই। পকা নাই কলপাতটো কি যে কৈ থাকে মানে মোৰ খং উঠি যায়।
উম, কথা ক'লেই হৈ যাম। সিহঁতৰ ঘৰতো দেখিছো মই চাইছো না।
সেইটোৱেটো বনাই দে, ইমান দুজি পাৰ। লেবেল মাৰিব পাৰ দূজি বনাই দে তোৰ ছোৱালী ঘৰত।
এ নিজৰ ছোৱালী থাকিব।
নেদেখিলে নাজানো কি হ'লে। তেনেকে দেখি আহিছোঁ চকুৰে তথাপিও লেভেল টো কমা নাই।
মোৰটো মইতো দেখিছোঁ।
সেইটোৱেটো কৈ আছোঁ, লেবেলটো কমা নাই, লেবেলটো পোৰা পুৰি ৰাখিছে। ইমান লেবেল মাৰিব নাপায় মানুহে। ইমান লিডাৰি কৰোঁতে নহ'লে কিয় দিলি এই দুখীয়াৰ ঘৰত।
উম।
দিব নালাগে দুখীয়া ঘৰত।
ইমান ডাঙৰ- ডাঙৰ কথা কৈ আছ
মোৰ খং উঠি যায় সিহঁতৰ কথা শুনি। সিটো নহয় এইটো নহয় সিটো নাজানে সিটো নোৱাৰে এইটো এনেকে কৰে সেইটো এনেকে কৰে।
কৈ আছে নহয় ক ইছ লেবেল মাৰে আকৌ ফিল্টাৰৰ পানী দাঁত মাাজিব লাগে দাঁত কেইটা যে ওলাই আছে এইটো ঠিক কৰি আহা।
অ'।
মোৰ ইমান হাঁহি উঠিছে কথা শুনি।
কি কৈ থাকে সিহঁতৰ- সিহঁতৰ ভাল লাগে।
উম। লেভেল মাৰিব ন ইনভাৰ্টাৰ নাই গৰম লাগি আছে। এইটো লাগি আছে, সেইটো লাগি আছে অ' আনি ল।
দুখীয়া মানে অ দিয়া।
লেবেল মাৰিব নালাগে আছে মোৰ ছোৱালী গৰমত ভুগি আছে মই ইনভাৰ্টাৰ দি দিছো। সেইটোহে মানুহ সেইকাৰণে তো কছো ইমান লেবেল মাৰি
মানুহৰ লগে ক'ব নোৱাৰো দিয়ে তাৰপিছত ক
সেইটোৱেতো ইমান লেভেল মাৰে ভাল নালাগে শুনি কেনে সকাৰণে মন নাযায় যে লগত যাম সিহঁতে কিবা কি কৰে কৰো এতিয়া যে আমাৰ লগ কৈ আছে আপুনি যাব লাগিব। যাব লাগিব মোৰ গিৰিয়কে গৈ আছে নহয় ক তুমি হেৰি কৰা যাব নালাগে বেলেগক লৈ যাব দিয়া। তোমাৰ কাম আছে কব নোৱাৰা। তে মই কি ক'ম মোকে মাতিছে যে যাবলৈ পইচত কব
আহ।
দিয়া নাই। দি দিব বোলে ঘৰত হয়তো কামটো চাফা কৰি দি দিওঁ
অ
লেবেল‌ মৰা। ইমান লেভেল মাৰটো ভাল নালাগে ছোৱালীৰ মাক
হব, অ',। অ